এইখন যে তুমি যোৱা নাই।
মইও শুনি শুনিছো শুনিছো। কি কৰি আছিলা?
এ এনে শুই আছো ইমান গৰম, ভিতৰতে সোমাই পেলাই মানে।
অ।
ইমান গৰম একদম ফেন চেন লৈ শুই আছো আৰু।
খবৰ খাতি ভালেই নহয়? খোৱা বোৱা কৰিলো অঁ'।
মজা।
এই পানী চানী খাই পানী চানী খাই থাকিবা দেই এই গৰমত।
পানী তাকে পানী খাই থকা হৈছে ত মাটি কলহ এটা কিনিবহে লাগিব এই আজিকালি যে টেপ থকা যে মাটি কলহ যে পায়।
অ অ অ নাই মাটিকলৰ পানী খাবই লাগে আচলতে আমি গৰম মত গম পাইছা নাই।
সেইয়টোৱে আমি ন নে নেখোৱা কাৰণটো কি গম পাইছা না মাটিকলতো সৰু পানী উলিয়াবলৈ হ'লেও কমাই হওক। সোমাবলৈ দিগদাৰ হয় আজিকালি এটা ওলাইছে বাৰু দেই ডাঙৰ একদম ফিল্টাৰ কৰে মাতি ক'ল।
তলত টেপ এটাও আছে, একদম মইনা পুৰা মইনা একদম। আমাৰ য়া কেচ এটা গম পাইছা নাই? এই লৰা লৰা তিনিটা মানে পিকনিক খাবলৈ আহিছিলে বঙাল মা বঙাল মৰা পৰা
অ', চেচা চেচাৰ যে
চেচা চেচা কেছ অ',
অ', গম পাইছো অ',
হেঁতে মানে এইটো কেনেকা মৰিলে কি কৰিলে ৰহস্য হৈ আছে হৈ সেত' শুনিছো গপ পালে সিহঁতৰ ঘৰ জেগাত প্ৰতিবাদো হৈ আছে পুলিচে সিহঁতক খবৰ নিদিয়াকে প'ষ্টমৰ্টমৰ কাৰণে পঠাই দিলে।
অ', প্ৰতিবাদ হৈ আছে বোলে এ স্কুটিত তুলি নিছে দুজন বন্ধুৱে ডেড বডীটো। কাকো আচলতে ইমান অ', ইমান মানুহৰ হেৰিয়া দি গৈছে থানা পাৰ হৈ গৈছে। একো খবৰ নাই সেইবলাকৰ কি মানে? আচলতে হত্যাকাণ্ড নে নে এইটো পানীত পৰি মানে তেনেকুৱা কিবা হল ওলোৱা নাই ন?
ডাঙৰ ৰহস্য এতিয়া কেছটো কি নিউজৰ অ', কাৰেণটো গ'ল মানুহ বিলাকেহে কৈ আছে যেনিবা যে আমুকটো হৈছে তামুক টো হৈছে কিবা কিবি মানে হে মইতো নিউজত চাওঁতে এজন মানুহে কৈছে যে হেৰি কি পানীত দুবি কেনেকে মৰিব পাৰে কিবা কিবি কৈছে আৰু। আৰু সি ইমানো মানুহজনে কৈছে যে ইমানো পানী নাই যে এ চেচা আ, চেছাত নদীত গৈ পেলাই পানীত ডুবি মৰিব কিন্তু সেইটো নহয় দেই পানী আছে যথেষ্ট খিনি পানী আছে তোমাৰ মোটামুটি এ দহ ফুট, দহ ফুটৰ, দহ ফুট, এঘাৰ ফুট পানী আছে। এ তাতে তাৰপিছত আ, কিন্তু মই এখন ফটো পাইছিলোঁ মানে য'ত ল'ৰাটো মাজত বহুৱাই নিছে বাকী এজনে চলাই গৈছে এজন পিছ পেলাইছে তাত কিন্তু দেখি পেলাই এনেকুৱা নালাগিলে যে পানী খাই পেলাই মৰিছে
অ', তাকেই আৰু কথাটো তেনেকুৱাই মানে এই তোমাৰ আজি এইবিলাক ঘটনা যে বছৰেকৰ ব মানে বহুত জেগাত ঘতি থাকে গম পোৱা নে এই গৰমত শুনিবাই আৰু ক'ৰবাত গা ধুবলৈ গৈ উম, কৰবাত পৰিলে লগৰ অ', লগৰ লৰা লগত গা ধুবলৈ গৈ তেনেকুৱা হল লগৰ ল'ৰাই আচলতে মাৰিলে তেনেকুৱাকে মানে কি কবা আৰু এতিয়া আমাৰ ঘৰৰ মানুহে কেতিয়াবা আজিকালি কবালে যাম বুলি ক'লে এটা ঘপককে নিদিয়ে যাবলে
নিদিয়ে মানে আমি এতিয়া সিদিনাখন আহি যোগে চেচা পৰা আহিছো মানে পৰিৱেশটো ধুনীয়া তাত মানুহো বহুত খিনি থাকে এইটো একদম বহুত চিন্তনীয় কাৰণ কাৰণ তাৰ এটা ল'ৰা মৰিলে বুলি তুমি এতিয়ালৈকে এটাও ভিডিঅ' পোৱা নাই যে যদিহে কেনেবাকে চেচা যদি ডুবি ডুবিলে হেঁতেন তেতিয়া মই তোমাক কৈছো ছচিয়েল মিডিয়াত তুমি হাজাৰটা ভিডিঅ' পালাে হেঁতেন মানুহে দেখুওৱা যে এজনৰ মৃত্যু হৈছে চেচাত মৃত্যু হৈছে আমুক হৈছে তামুক হৈছে কিন্তু তুমি আজিলৈকে বাৰু এতিয়ালৈকে দেখিছানে বেলেগ নিউজ কিবা?
অ', তাকেহে সেইটো
কথাতে আজিকালি মিডিয়াব বকে কিমান ডাঙৰ ডাঙৰ ভিডিঅ' বনাই দিয়ে মই মান মই এইটো একদম ক্লিয়াৰ কথা যে সি পানীত তুমি মৰা নাই যদিও মৰিছে মানে বেলেগ জেগাত মৰিছে যত মানু্হ মানে নাই। নহলে ভিডিঅ আজিকালিৰ ভিডিঅ' নবনোৱাকে নহয় আৰু তাত ওলাও নে মানে সোমাওতে তেনে চেঁচাত মানুহে চেক কৰে। তাতে যদি তুমি লগৰ এজনে যদি স বিহুজ অৱস্থাটো যদি লৈ আনা এটলিষ্ট সুধিও যে কি হৈছে কি কথা আৰু তোমাৰ লগৰ এজনৰ বুলি যেতিয়া তুমি চাইকেল মটৰ চাইকেল খনত লৈ আহিবা তুমি নাৰ্ভাচটোতো হ'বাই ন তোমাৰ কি হব মানসিক অৱস্থাটো সেইটো অৱস্থাত তুমি ক'ব পাৰিবা নে যে ইয়াৰ মূল ঘোৰাইছে বুলি তুমি কব পাৰিবা নেকি।
অ তাকেইতো কথাখিনি সেইটো আচলতে তাতো প্ৰশাসন প্ৰশাসনো আছে সে এতিয়া এইখিনিতে মই এটা বিষয় এটা অকণমান মানে উনুকিয়াই দিছোঁ দেই আমাৰ তুমি গণ এই আমাৰ যোনটো গণতন্ত্ৰৰ হেৰিয়ৰ কথা ক'লা ন। ৰিপৰ্টিঙৰ কথা যোনটো ব্যৱস্থা কৰিলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নেকি তেওঁ
অ চতুৰ্থ ষ্টম হৈাৰ আছ জানুৱাৰী যাম
চতুর্থ মষ্ট হয় চতুৰ্থ স্তম্ভ এতিয়া এই চতুৰ্থ স্তম্ভ আমাৰ গণতন্ত্ৰত কিমান খিনি গুৰুত্বূ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি তুমি টো দেখিছা আছে আজি চ এখনক পোনপটীয়াকৈ প্ৰশ্ন সুধি আচলতে বিপদত পেলাই দিব পৰা একদম মাধয়মটোৱে হৈ আছিলে যে গণতন্ত্ৰ চত চতুৰ্থ স্তম্ভৰটো হয়ে নে নহয়। চৰকাৰে একদম পোন পোনপটীয়াকে একদম আচলতে তই মানে মূল ব্যৱস্থাতোৱে আচলতে ভয় কৰা একদম মাধ্যমতটো আছিলে এই আমাৰ এই ৰিপৰ্টিং চিষ্টেমটো কিন্তু বৰ্তমান ভাৰতবৰ্ষ অসম হওক আমাৰ অসমেই হওক এই ৰিপৰ্টিং চিষ্টেমটো মানে মই দেখাত এনেকুৱা এটা অধপ নন অৱস্থালৈ গৈ আছে ইমান আচলতে অপ্ৰাসংগিক বিষয়ৰ ওপৰত তুমি? এ মানে মই চবৰ কথা নকওঁ! কিন্তু প্ৰায়ভাগে নাইনটি পাৰ্চেন্টতকেও অধিক ইমান অপ্ৰাসংগিক মানে বিষয়ৰ ওপৰত আলোচনা কৰে। দেশৰ যোনখিনি অৱস্থা। ক দেখুৱাব লাগে প্ৰায়ভাগ নিউজ চেনেল কিন্তু নেদেখুৱাই প্ৰায়ভাগ ৰিপৰ্টিঙত ন পাইগে গৈ কথাবোৰ তুমি যোনটো ক'লা কথা এটা যদি হৈছে বৰ বৰ। সেই কথাটোকে দহটা কথা বনাই থৈ দিব এতিয়া মই সিনানি এটা। এটা নিউজ এটা চাই হাঁহি আছো গম পোৱা নাই তাতে। তে কি কৈছে একেটা বাক্যকে তেওঁ আধা ঘণ্টা জুৰি মানে তাৰ লেঙুৰ লগাই লগাই একেটা বাক্যক চিঞৰি চিঞৰি তেটো ফালি ফালি চিঞৰি চিঞৰি। মানে তেওঁ এক্টিং কৰা গোটেই কথাখিনি কৈ আছে গম পাইছানে এটা মোৰ ক
বুজি পাইছো যেই এই তোমাৰ সিহঁতৰ ত কেনেকুৱা হয় এই যুদ্ধ হৈছে এই মিছাইল দিছে। যেন সিহঁত ষ্টুডঅ পিছ ফালে মিচাইটো দিলে এয়া সিহঁত পলাবকে। চিঞৰি চিঞৰি কেমেৰাত মানে ভিডিঅ গ পেলাই পলাইছে এনেকুৱা কিছুমান মানে এ ফ ফটোৱামি কিছুমান ওলাইছে দেই আগতে জাৰ্নেলিজক তুমি এতিয়া জাৰ্লিজম ন পৰাগ কুমাৰ দাসৰ কথা চাচোন তুমি। সেইজনে তুমি এটা গল্পও গল্পও যদি বা প্ৰবন্ধও যদি। বা গৱেষণা মূলক যদি কিবা এটা যদি সেই লিখি দিয়ে তোমাৰ পেপাৰটো সেইটো মানুহে। পঢ়ি পেলাই তাৰ ওপৰত দুটা চাৰিটা কথা পাতিব বা বিষয়টো আলোচনা কৰিব হয় নে নাই? কিন্তু আজিকালি। এই যিবোৰ তুমি ফেচবুকত যিবোৰ তোমাৰ নিউজ চেনেল বুজাই আ কিছুমান পাবত গজা নিউজ পৰ্টেল। ন যিবিলাক কোনো ভিত্তি নাই যিবিলাকৰ কোনো গুৰি ধৰোতা নাই। সিহঁতৰ মানে যেতিয়া তুমি কিবা এটা যদি ঘটনা এটা যদি হ'ব নহয় কিবা এটা যদি নতুন তথ্য যদি ওলাইছে নহয়। তুমি তথ্যটো জানিবলৈ মানে তুমি। স্কিপ কৰি পেলাই একদম লাষ্ট পুৱাই দিব লাগে তোমাৰ তেৰ চৈধ্য মিনিট ভডিঅ' তুমি দুইমিনিট। চাই পেলাই একদম নি পেলাই সেই দহ মিনিট বাৰ মিনিট পেলাব লাগিব মাজৰ সোবা চাই লাভ নাই, সেইটো কাৰণে একো নাথাকে মুঠতে এক এটা কথাকে জঞানিব যে এ নৈত পানী বাঢ়িছে আহিছে আমুক হৈছে তামোক কৈছে কিন্তু নৈত পানী বাঢ়িছে মাছৰ উজান উঠিছে তাৰাপা আমি কৰিম কি এতিয়া, কিন্তু তাত যে সেই কাষত যে সেই বানপীড়িত ৰাইজৰ যে কি অৱস্থা আছে সেইটো মানে সেই দহ
অ সিটো দেখুওৱা নাই দেখুওুৱা নাই দেখুওৱা নাই এতিয়া মই দেখিলো সেইনানি এ যাতে নিউজ বজাইছে কোনোবা তাৰকাই দিনটোত কিমান টকাৰ খাদ্য খায়। কিমান টকাৰ কাপোৰ পিন্ধে সেইবোৰ দেখুৱাই আছে আৰে যি অ লজ্জাজনক কথা। মানে তুমি চোৱা আজি সেইখিনিয়ে আমাক কোন খিনি সহায় কৰিব। তেওঁলোকে কোনোবা এটা বোলে ব্ৰেণ্ডছ প্ৰম'ট কৰিছে সেইটো এডছ কৰিছিল সেইটো সম্পূৰ্ণ বেলেগ। কিন্তু আচলতে আমাৰ গণতন্ত্ৰ চতুৰ্থ সম্ভৰ কাম কি আৰু কৰি আছে আজি মই এইটো কথা যদি চাওঁ আজি ডিজিটেল মাধ্যম মক মই কিন্তু আজি এনেুৱ ইন্লুৱেঞ্চাৰ কথাও কবলৈ যদি যাওঁ। আজিকালি চতুৰ্থ স্তম্ভতকে ভাল কাম কৰি আছে কিছুমান ইনফ্লয়েঞ্চাই সময় গগৈ ক চোৱা। আজি আজি ইমান খিনি মই এটা নাম কৈয়ে দিলো বাৰু যে সময় গগৈ কথা কৈছো কিন্ তেওঁ নিচিনাকৈ আৰু বহুত আছে যি আজি মানুহৰ মাজত গৈ আহ ইমান খিনি আচলতে যি হলেও খবৰটো লৈছেগে তাৰ বুজনিটো ল'বতো পাৰিছে যে আমাৰ মাতলৈ কথাখিনিতো আগবঢ়াই দিছে হয় নে নহয়? কিন্তু তেওঁলোকে কি কৰি আছে তেওঁলোকে কি কৰি আছে কথাখিনি? যে দিনক দিনে তেওঁলোকৰ মাজত বিতৰ্কিত হব বিষয় বিলাক আচলতে মানুহ গোটাই এ ষ্টুডিঅ'ত বিতৰ্কিত বিষয় বিলাকৰ ওপৰত আলোচনা কৰিব কাজিয়া তোমাৰ চাব নোৱাৰা তুমি ইজনৰ ওপৰত সিজনৰ কাজিয়া তাকো কিহৰ ওপৰত ৰাজনৈতিক দলৰ ওপৰত লৈ। গম পাইছানে, যোনটো সময়ত মানুহে দৰিদ্ৰতাৰ ওপৰত ভুগি আছে। এমুটি খাবলৈ নাপাই ভুগি আছে বানপীড়িতৰ সমস্যাত ভুগি আছে। প্ৰত্যেক বাৰে বাৰে একেখন গাঁৱে গাঁৱে মানে বানপানী সমস্যাৰ লগত যুঁজি আছে। সেইবিলাক কথা তেওঁলোকৰ চকুত নপৰে। সেইখিনি কথা চ মানে চৰকাৰক আজি প্ৰশ্নটো উত্থাপন কৰিব পৰা নাই গম পাইছা?
নিশ্চিতভাৱে, এতিয়া তুমি আমাৰ বৰ্তমান অসমত যিবোৰ একদম উচ্চ পৰ্যস্ত যিবোৰ নিউজ চেনেল আছে চাবা গোটেইকেইটা পলিটিকেল লিডাৰৰ। এতিয়া সেই যাৰ যাৰ হয় অ সিহতৰ বিপক্ষে সেইকেইটা নিউজ চেনেলে নামাতে মানে কি সিহঁতক অপেন স্বাধীনতা দি থৈছে যে তহঁতে কি কৰ কৈ থাক আমাৰ নিশ্চ য ৰাইজৰ মাজলৈ নিলো এতিয়া মই তোমাৰ কথাটো কোনে কৈছে নাজানো,, যে দিনটো শেষত কি কৰিলে দিন মানে দিনটো শেষত কি ঘটনা ঘটিলে কাৰ কি মানে আমাৰ জনসাধাৰণৰ কি উপকাৰমূলক কিবা আঁচনি বাজেট আহিলে নে সেইখিনি সন্ধিয়া বাতৰিটোত দি দিব লাগে বছ কোনোবা এজনে কৈছিলে মোৰ কথাটো ইনফ্লেমেচনৰ হয়। এজন নাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ তেনেকে তেখেতে কৈছিলে যে গোটেই দিনডাল বাতৰি বজাই থাকিবলৈ দৰকাৰ নাই। এই দশ মিনিটৰ ভিডিঅে ভিডিয়ে এটা প্ৰস্তু অ মানে দশ মিনিটৰ মূৰে মূৰে এটা ভিডিঅ' প্ৰস্তুত কৰাৰ কোনো প্ৰয়োজন নাই। গোটেই বাতৰি খিনি গোটাওক, গোটাই পেলাই লাগিলে গোটেই দিনডাল সিহঁতে ৰেকৰ্ড কৰি থাকে যি কৰি থাকে কৰি থাকক, সন্ধিয়া বা ৰাতি যিকন সময় মানুহে সাধাৰণতে মোবাইল বা টিভিটোৰ ওচৰত বহে, তেতিয়াহে তেওঁলোকে নিউজ টো ডেলিভাৰ কৰক। একেটা নিউজতে লাগিলে এশ বিশটা এশ ত্ৰিশটা খবৰ থাকক কোনো আপত্তি নাই। চবেই চাব, কিন্তু? চৰ্ত হব লাগে, বস্তু যে সংক্ষিপ্ত আচলতে ৰিপৰ্ট বা নিউজৰ কামে কি যে সংক্ষিপ্তকে উম গোটেই কথাটো আলোচনা কৰা হয়নে বাৰু সংক্ষিপ্তকে, এইটো নহয় যে তোমাৰ এতিয়া আমাৰ কি হৈছে দেই, তুমি প্ৰত্যেক পাঁচ মিনিট ছয় মিনিটৰ মূৰে মূৰে এটা এটা ভিডিঅ' পাবা। কিন্তু, নিউজ অকমানি কথা এটা একেবাৰে অকমানি কথা, এতি অকমানি কথা মানে কি আও ঘটনাটো ডাঙৰ হব পাৰে, কিন্তু কথাটো কবলৈটো আপুনি বিশ ত্ৰিশ মিনিট সময় নালাগে। মি জিক এগাল লগাই পেলাই, অ অদৰকাৰী ফটো এহুপা লগাই পেলাই হয় নাই। এতিয়া মই তোমাৰ চেচাৰ কথাটোকে কৈছো। উম
সেইবিলাকৰ পিছত ইমান ৰিচাৰ্জো নাথাকে, আৰু ইমানখিনি মানে পইণ্টো নাই যে তেওঁ যিমানখিনি কথা গাই আছে যিমান খিনি সময় লৈছে গাবৰ কাৰণে।
হি তোমাৰ এ কিছুমান তুমি নিউজ চেনেলত কিছুমান কাম দেখিবা, এতিয়া এই লৈ এই লৰা কেইটাক সিহঁতে ধৰিলে, ধৰি পেলাই হেণ্ডকাপ লগাই পেলাই পুলিচে গৈ আছে, সিহঁতে পিছ ফালৰ পৰা ভিডিঅ কৰি কৰি গৈ আছে। এ সেইটো কি কথা হ'ল চবেই জানে পুলিচে হেণ্ডকাপ লগাব কিবা কৰিব। আচলতে সিহঁতৰ ফটো কেইখন দিয়ক, যে এইকেইটা এইকেইটা ল'ৰা হেৰি হৈছে মৰিছে বাৰু কেনেকে মৰিছে পুলিচে কি কৈছে যে আমি ইমান খিনি বস্তু পাইছো ইয়াৰ আধাত কব পাৰি এ আমুক হৈছে বা পষ্ট মৰ্টম ৰিপৰ্ট এনেকুৱা কিছুমান খবৰ ওলাইছে, বাচি থাকিব বছ সেইখিনি কলে যদি এ সিহঁতে পুলিচ ইনভেষ্টিগেশ্যন আৰে পুলিচে ইনভেষ্টিগেশ্যনটো কৰিব দিব লাগে শান্তিৰে, সিহঁতৰ পকোৱে পকোৱে কেমেৰাটো লৈ পেলাই গৈ থাকিবলৈ দৰকাৰ নাই নহয়, তেনেকে হলে গোটে তাৰপিছতে দেখোন উজাগৰে হৈ যাব।
উজাগৰে, এতিয়া হেটোৱেটো তোমাৰ এতিয়া কি এতিয়া কিছুমান যোমান তোমাৰ ধৰা সন্ত্ৰাসবাদৰ কথাই ক'লো বা যোনবিলাক আচল এই কু কুচক্ৰ কিছুমান কাম কৰি থাকে গোটেই আ ত্যেকবোৰ মানে এই যোন বিলাক তোমাৰ হেৰি ডিপাৰ্টমেন্ট আছে আমাৰ যোনটো চি আই ডি টাইপৰ যোন বিলাক আচলতে অন্য ডিপাৰ্টমেণ্টে যোনবিলাক আচলতে তলে তলে কাম কৰি থাকে। গোটেইবোৰ উদঙাই দি দিয়ে, গোটেইখিনি আচলতে দুষ্ট চক্ৰৰ হাতত তুলি দি দিয়ে। এই কথাটো আচলতে মই আঁ যিমান খিনি আচলতে ভাবি আহিছো। দিনক দিনে কিন্তু এই আঁহ চতুৰ্থ স্তম্ভৰ মূল আচলতে লক্ষ্যৰ পৰা ভ্ৰস্ত হৈছে কিন্তু প্ৰায়ভাগ। আচলতে চতুৰ্থ স্তম্ভজুৰিয়ে চাবলৈ যোৱা,
স্তম্ভৰ চতুৰ্থ স্তম্ভ হিচাপে নীৰকে এ বা ইষ্টো চতুৰ্থ স্তম্ভৰ এজন সদস্য হিচাপে নিজকে প্ৰতি ষ্ঠা কৰিবলৈ প্ৰত্যেকজন ব্যক্তিকে এটা যোগ্যতা লাগে এটা ডিগ্ৰী লাগে। কিন্তু আজিকালি তুমি দেখিবা আজিকালি দেখি মই নিজে দেখিছো সেই দিনৰ দিনটো বালি তুলি থকা এটা ল'ৰাই, ফেচবুকত এটা নিউজ চেনেল খুলিছে হালত হাতৰ এটা সেইটো নিউজক কি বুলি কয় নাজানো আও লগ' এটা লগাই লৈছে তাৰ নিজৰ চেনেলটো। সি গাঁৱে গাঁৱে গৈ পেলাই ক'বাত যদি সেই মানুহৰ যদি তোমাৰ ৰাস্ত স্তা ঘাটিতে ৰাস্তা যদি বেয়া হৈছে ন। সেইটো সি তাত গৈ পেলাই নিউজ দিবলে আৰম্ভ কৰিছে যে এয়া পানী আপোনালোকে দেখিবলৈ জুলুকি দুটামান লৈ আহিব, ইয়াত মাছ ধৰিব। সেইটো আও নিউজ হলনে? সেইটো নিউজত তাই আকৌ দুজনীমান মাই দুজনী মান মাইকী মানুহে প্ৰচাৰ মানে পাব্লিচি যি আশাত সিহঁতে যাব, গৈ পেলাই সেই পানীতে এ সেই খেল খেলিব লাগিব। সেইটো কথা হ'ল নে বাও।
তাকেতো। এই মানে কি হয় তোমাৰ এই ব্যৱস্থাবোৰ দেখিলে আচলতে হাঁহিও উঠে কেতিয়াবা যে